হেল্ল' নমস্কাৰ
নমস্কাৰ।
আপোনাৰ মোৰ ভালেই আপোনাৰ।
হয় সেনেকে ভালে ভালেই আৰু দিয়ক।
পিছে আপুনি ঠিকে ঠাকে চলি আছে ন।
হয় হয় খেতি বাতি কৰি আছো।
হয় আপোনাৰতোন এন পাহাৰতে ঘৰ।
হয় হয়। হয় হয়।
এনেই খেতিটো আপুনি কিহৰ কৰে হয় কৰিলো এই মাত্ৰ এইমাত্ৰ খাই বৈ উঠিছো আৰু।
হয়।
খোৱা বোৱা মানে খোৱা বোৱা দৈ চিৰাকি খালো আৰু।
আহ যিটো গৰম পৰিছে।
কি খালে।
মই আপোনাৰ হাঁহৰ মাংসত আঞ্জা
হয় ইমান গৰমত হাঁহৰ মাংস হয়।
হয় হয় ঘৰৰে হাঁহ এটা আছিলে অলপ বেমাৰ হৈ আছিল।
আচ্ছা আচ্ছা হয় এনেই লোকচান যোৱাতকৈ খাই দিব লাগে।
হয় হয় এইটোতো একদম আপুনি ভাল কথা কৈছে। সেই কাৰণেতো সেইটোকে বনালো আৰু।
পিছে কোনেবা বনালে ঘৰৰ মানুহে আপুনি নিজে বনাব পাৰে নে নে কোনোবা বনাই দিলে।
এ মই বনালো।
হয় পাৰে
আমাৰ ঘৰৰ মানুহে অকলক মানে মোৰ হাতৰে খাই পেলাই ভাল পায় বুজিছে।
এনে আপোনাৰ খেতি বাতি কি কৰে।
খেতি বাতি কৰি আছো আৰু আপোনাৰ আপুনিতো জানেই। এ পাহাৰৰ ফালে খেতি বাতি কৰিবলৈ কিমান কঠিন। হয় হয় যি হাতী আপ আপোনাৰ তাণ্ডৱ হয়।
হয় হয় এনে মানুহ চানু মই
মানুহ মৰিছিলে আপোনাৰ ছমাহান হ'ল এতিয়া বাৰু এনেকুৱা বেয়া খবৰ নাই।
হয় এনেই হাতীটো নোলাই থাকে চাগে।
হাতীটো আপোনাৰ ওলাই থাকে আমাৰ এইফালে, বৰষুণ দিলে হাতী ওলাই।
হয় হয় বৰষুণ দিলে আৰু ই ধান টাইমত ওলাই আৰু
হয় হয় হয় মানে গৰা হয় মানে গৰা খহনীয়া হলে তেতিয়া আপোনাৰ হাতীৰ তাণ্ডৱ বহুত বৃদ্ধি হয় হয় হয় আমাৰ এইফালো গৰাখনীয়া আপোনাৰ বহুতে হয়
হয় ভূমিস্খলন হয় সেইটো গৰা খহনিয়া সেইটো নদীৰ পাৰত হয় আচলতে
হয় হয় এতিয়া ঘৰৰ সকলোৰে ভাল লাগে আপোনাৰ? খবৰ ভাল নাই আপোনাৰ।
হয় হয় ভালেই ভালেই আপোনাৰ সকলোৰে ভালনে?
হয় ভালেই বাৰু, এইফালে আপোনাৰ ঘৰত। মানে বুজিছে সেইদিনাখন যে বতা ধুমুহা দিছিলে
হয় হয় হয়।
ঘৰৰ ওচতে আমজোপাটো আপুনি দেখিছে
হয় হয় দেখিছোঁ
সেই আমজোপা আহি পাই পৰিলে নহয় ঘৰ টিঙতে
হয় আচ্ছা আচ্ছা এতিয়াতোন চাগে টিঙৰ খৰচা পাতিও বাঢ়ি আছে
হয় টিঙৰটো খৰচা পাতিটো বাঢ়িছে তাৰপৰি মানে এয়া মোৰ লগত যে থাকে ল'ৰাটো বুজিছে সেই সিও মানে অলপ কষ্ট পালে একে আমৰ ডালো মানে তাৰ হাতখনতে পৰিলেহি বুজিছে এক
ৰামচাম লাগি আছিল নেকি
আম লগা নাছিলে হয় আপোনাৰতো জানেই নহয় জানো পাহাৰত আপোনাৰ কিমান এইবিলাক আম চামটো নাথাকি হয় বান্দৰ আহি পেলাই এইবিলাক খাই পেলাই
কোনোদিন তেনেকে একো ফল মূল খাবই নাপাই চাগে গছ
নেপাও নাপাও আপোনাৰ তামোলে তামোলে খাব নোপাও ভালকে কেকোটোৰা খাই আকৌ তামোল তামোল মোৰ আপোনাৰ সাতজোপা তামোল আছিলে বুজিছে মোৰ সাতজোপা তামোলৰ পৰা মাত্ৰ এইবাৰ আপোনাৰ এজোপাহে খাব পাৰিব
হয় হয় হয় আমাৰো ইয়াত আম গছ হলে আমাৰ বান্দৰ নহ'লেও কেৰকোটোৱাই বেছিকৈ খায় আমাৰ ইয়াত
হয় হয় একেই কেৰেকোটোৱাটো আমাৰ ফালেও বহুতেই
চৰাই খায় কেকোটোৰাই খায়
হয় এই অমিতাটো বান্দৰে খাই বহুতেই ভাল পায় তাহঁতৰ প্ৰিয় খাদ্য এইটো
আমাৰ এই নাৰিকল গছবোৰৰ নাৰিকলবোৰ খাই থৈ দিয়ে আধা আধা কেৰকুটোৱা বোৰে
পিছে আপুনি কি কৰি আছে
পিছে মই এই কেইদিনমান ছয়মাহৰ আগতে মানে দেউতাই মানে চৰাই পোৱালি আনিলে লোকেল পোৱালি এশটামান তাৰে দানা দিব লৈছিলোঁ মানে
অ
তাৰে মানে যি গৰমৰ কাৰণে ডাঙৰ হৈছে ছমাহমান হ'ল এতিয়া আৰু এতিয়াতোনয গৰমৰ কাৰণ বেছিভাগ চৰাই মৰিয়ে গৈছে লোকচান হৈছে অলপ
হয় হয় লোকচান হৈছে বহুত লোকচান এইটো আপোনাৰ মাজ সময়ত বেমাৰ এটা আহে নহয় চৰাইবলাকৰ বেমাৰতো বিয়পিলে আকৌ বহুত বেয়া
হয় সেইটো মানে হলে মানে
হয় হয় নেবাচেই একে গোটেই খোবা মানে এটা হলে গোটেই খোবাই হ'ব
হয় হয় আৰু ভাবি আছো কি কেইমাহমানৰ পিছত আহ হাঁহৰ পোৱালি কেইটামান আনো বুলি ঠাণ্ডা দিনৰ কাৰণে বিকিবলৈ ভাল হ'ব
হয় আপোনাৰ হাঁহৰ হয় আপোনাৰতো হাঁহৰ মাংস শীতকালত অত্যাধিক বিক্ৰী হয়।
হয় হয় হয় মানে এই খাই ভাল পায় আৰু ঠাণ্ডা দিনত তেল জাতীয় বস্তু যে গৰম লাগে খালে
হয় হয় আৰু হাঁহটো এতিয়া আপুনি গৰমত খাবই নোৱাৰে তেওঁ মই খালো আৰু মন গৈ আছিলে আৰু খাই দিলো আৰু কি কৈছে
আপোনাৰ ব্লাড চুগাৰ হাই হৈ যাব পাৰে
হয় হয় নাই মোৰ হেৰি বাৰু নাই প্ৰেছাৰ চেঁচাৰ সেইকাৰণে খালো নহ'লে নাখাও মোৰ মাৰটো আপোনাৰতো এই ব্লাড চুগাৰ মানে হেৰি আছিলে প্ৰেচাৰ আছিলে
হয় হয়
হাঁহ খাই পিনে তেখেতে ঢোকাল ন
আচ্ছা আচ্ছা শুনি দুখ লাগিলে
হয় এতিয়া আৰু আপোনাৰ কপালত থাকিলে আৰু হয় নহয়
হয় হয় হয়
যিমানে আপুনি হাঁহ মাংস নেখাওক খাচী মাংস নেখাও কপালত থাকিলে সেইটো হয় হয় মৃত্যু হবই যেনেকেই নহওক
হয় হয় পিছে আপোনাৰ ঘৰত লোৱা আছিল কিেইটা
ছোৱালী আপোনাৰ এটা
এটাই নেকি আপোনাৰ লৰা ন
হয় হয়
কিমান শ্ৰেণীত পঢ়িছে
এবাৰ আপোনাৰ এবাৰ এই মেট্ৰিক পাছ কৰিছে এবাৰ
আচ্ছা আচ্ছা আজিকালি ল'ৰা ছোৱালী বোলে মেট্ৰিক পাছ চলি মোবাইল লাগিব বাইক লাগে স্কুটি লাগে
হয় হয় এ মোৰ ল'ৰাটোকে এতিয়া আপোন হয় হয় এয়া কি বোলে আইফোন নে ফাই ফোন সেয়া লাগে
হয় হয় হয় যিহেতু
আমি সেয়া আগতে হয় আমি সেয়া শুনাই নাছিলো আগতে আমি আগতে মেট্ৰিক পাছ কৰিলে আৰু ঘৰৰ পৰাও টকা এটা দিয়ে আৰু আমি মৰন এটা
হয়, হয়, আগতে হয় হয় আ মেট্ৰিক পাছ কৰিলে আপোনাৰ খেতি বাতি তেয়া লাগি যায় আৰু পঢ়া শুনা এৰিয়ে দিয়া হয়। পাহাৰীয়া জেগাতন আৰু দিগদাৰ হয় পঢ়া শুনাৰ বাবে উপযুক্ত কোনো স্কুল নাই চাকৰিৰ কাৰণে একো উপযুক্ত হেৰিয়া ব্যৱস্থা
হয়, হয়, নাই বহুত কষ্ট দ আমাৰ এইফালে পঢ়িব লাগে। তোমাৰ এইফালে ওল ছয় কিলোমিটাৰ মান যাব লাগে স্কুলখন মানে তলতহে আছে। পাহাৰৰ একদম বুজিছা তলতে আছে। হয়, হয়,
তাত আপোনাৰ চাহ চাহ খেতিৰ বাগিছা আছে নেকি? চাহ খেতি খেতিৰ বাগিচা চাহপাতৰ
হয়, অ, বাগিছা এবাৰ কৰিছিলো অলপমান কৰিছিলো আৰু তেওঁ যিখিনি কৰিছিলো অলপমানহে পালো হাতীয়ে মাজতে আহি পাই উৎপাত কৰি যোৱা নাই জানো
হয়, হয়, হয়, হয়,
বুজিছে আমাৰ এইফালে মানে বানপানী যে আমাৰ চাইডে নাই হোৱা
হয়, হয়,
আপোনাৰ বেলেগ চাইডে হৈছে বেলেগ চাইডে যে হৈছে। যিমান আপোনাৰ জীৱ জন্তু আছিলে বুজিছে আমাৰ খে আহি গল
হয়, আমাৰো কেইদিনমানৰ আগতে এ কলঙৰ পানী বাঢ়িছিলে
হয়, হয়, এতিয়া আকৌ কমিছে বোলে শুনিছো। হয়, হয়, এতিয়া আপুনি চাওক হয় অৰুণাচলত আকৌ কি তাণ্ডৱ চলি আছে চাওক চ বানৰ
হয়, হয়, দেখিছো দেখিছো মই
কেনেকুৱা আপোনাৰ বীজ চীজ ভাঙি গৈছে দলং চলং
হয়, হয়, আপনিতো নিউ ইউৰোপৰ কথাচোন গম পাইছেই তাত গৰম বাঢ়িছে যে ইউৰোপৰ ইউৰোপৰ ট্ৰেফিক লাইট বোৰ গলি গৈছে প্লাষ্টিকৰ বস্তু
হয়, আৰু আপোনাৰ ত যিটো যান বাহনৰ টায়াৰটো থাকে সেইটো গলি গৈছে।
হয়, হয়,
আৰু এইটো ট্ৰেফিক লাইট যে তাত আপোনাৰ পলিথিন মেৰিয়াই থৈছে।
হয়, হয়, হয়,
আৰু এখন যান বাহন আহে সেই জান খন আহি পাই মানে পানী একদম পুৰা স্প্ৰে মাৰি থাকে পানী ছটিয়াই থাকে ৰাস্তা ঘাটে তাত আপোনাৰ একচল্লিশ গ্ৰী বাঢ়িছে বুজিছে
হয়, হয়, হয়, আমাৰ তোন ভাৰততোন হয়। আমাৰ ভাৰতৰ মানুহে ইমান
হয়, হয়,
ক'ক আপোনি ক'ক
মানে গৰমটো আপোনাৰ মানে অতি সোনকালে বৃদ্ধি পাইছে দিয়ক
এতিয়া আপোনাৰ আগষ্ট মাহ আছেই ছেপটেম্বৰ মাহ আছেই
আপোনাৰ নেটৱৰ্কটো অহা নাই অলপ
হেল্ল',
হেল্ল' আপোনাৰ নেটৱৰ্কটো অহা নাই
শুনিছে এতিয়া হেল্ল', আপোনাৰ নেটৱৰ্কটো অহা নাই অলপমান- হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল' শুনিছনে।
মই আপোনাৰ মাততো ঠিকেই শুনি আছো।
অ, অ অলপমান ওলাই আহ শুনাৰ পৰা মাতটো ভালকে শুনা নাই। অ অ এতিয়া আপোনালোকৰ ঘৰত সকলোৱে ভালনেে?
অ ভালে আছে বাৰু আপোনাৰ সেইটো চাই বজাৰ চজাৰ বহে নেকি পাহাৰৰ চাইডে।
হয় হয় হয়।
এ পাহাৰীয়া হয়নে পাহাৰীয়া বস্তুবোৰ ওলাইছে। তাকে ন।
হয় হয় আমাৰ এইফালে মানে বজাৰ অ হয় একদম আপোনাৰ জৈৱিক সাৰ ব্যৱহাৰ কৰো মা যে ৰাসায়নিক সাৰ আমাৰ কোনেও ব্যৱহাৰ নকৰে
হয় হয় হয়
আমাৰ ইফালে পাহাৰীয়া বস্তুতটো আমি ভালে লাগে খাই পালাই সেইকাৰণে আমি সুস্থ
হয় হয় হয়
বুজিছে
উ হ
এতিয়া আপুনি কি কৰি কি কাম কৰিছে?
এতিয়া চৰাই পুহিছো তাৰ পিছত আৰু তুমি খেতি বাতিতোন আচেই ঘৰৰ খেতি বাতি- ঘৰৰে এৰিয়া ইয়াৰ ধান খেতি আছে, ঘৰৰত তাৰপিছত এনেই শাক পাচলি খেতি আছে ঘৰতে খাওঁ শাক। পচল খিনি আৰু ধান বোৰ বিক্ৰী কৰো বাৰু।
হয় সকলো কৰি থাকক দিয়ক মানুহে জীৱিকাটো এনেকে পালন